হেলৌ' শুনা পাই আছা
অ পাই আছো পাই আছো
অঁ কি কৰিছা
আ আছো অ কিবা এটা কাম আছিল স্কুলৰ সেইটো কৰি কৰি খতম কৰিলো
স্কুলৰ কাম
অ
স্কুলৰ কি কাম দিছিলে
আহ বিজ্ঞানৰ বিষয়ত এটা এক্টিভিটি কৰিবলৈ দিছিল
আচ্ছা বিজ্ঞানৰ বিষয়ত এটা ক্ৰিয়া কৰিব দিছে।
অ অ,
অ কেনেকুৱা ধৰণৰ আহ, কেনেকুৱা ধৰণৰ কাম কৰিব দিছিল ক্ৰীড়া কৰিব দিছিল।
আহ মানে আমি বেলেগ বেলেগ ফুল। কেনেকে আহ, বেলেগ বেলেগ ফুল কেনেকে, অহ। অ ৰিপ্ৰডাক্ট কৰে সেই সেইটো বিচাৰিব দিছিল।
অ অ। তুমি সেইবোৰ বিষয় কিতাপত পঢ়িবলৈ পাইছা?
পাইছো পাইছো।
আমিও পাইছিলো সৰুতে।
অ আচ্ছা আচ্ছা।
হয়, মই তোমাৰ পঢ়ি আছিলোঁ।
আচ্ছা ভাত খালা?
হয় হয়, তুমি খালা?
অ খালো খালো।
কিহেৰে খালা আজি?
অ মাছ আছিল আৰু দালি সেনেকেই খালো।
তুমি অংক কৰি ভাল পোৱা?
অ ভাল পাওঁ। আহ সিমান এটা ইমান এটা পচন্দৰ নহয় তথাপিও বেলেগ বিষয়ত কৰি আহ ভাল লাগে।
তকে অংকটো ভাল লাগে?
অ হয় হয়।
অ ঠিকেই আছে।
আচ্
ক্লাছ আ নৱম শ্ৰেণী আৰু দশম শ্ৰেণী নৱম শ্ৰে চাবা দেই অংকটো অকনমান টান হৈ যায় গতিকে চাই ল'বা আৰু ভালকে পঢ়িব লাগিব হা
আচ্ছা ঠিক আছে
আজি তুমি কিহেৰে খালা
মই মাছ আৰু দালি সেনেকেই খালো
হয় নেকি মাছটো কি মাছ খালা
এ ৰৌ মাছ ৰৌ মাছ
ৰৌ মাছ ৰৌ মাছৰ কানা থাকে নে নেথাকে
কি বস্তু
ৰৌ মাছত কাটা থাক
থাকে সিমান নাথাকে অলপ চলপ
অ বেছিকে নাথাকে ন
অ
মই যেতিয়া মই যিবিলাক দেখিছো যিবিলাক মাছত মানে কাটা কম থাকে সিহঁতৰ অকনমান দাম টো বেছি হয় আৰু সিহঁতৰ খোৱাব খাবলৈ চোৱাদটোও ভাল
অ' হয়, হয়। একদম ঠিক হয় হয়
আজি মাছ কোনে বনাইছিলে মায়ে নে বায়ে।
হা কাম কৰা বা জনীয়ে।
হয় নেকি?
অ
অ ঠিকেই আছে। তুমি খানা চানা বনাব জানানে নাই।
জানো। জানো।
তুমি হাঁহি কিয় আছা?
নাই মই ক'ত হাঁহি আছো।
মই কি জমনি
নহ নহয় নহয় এনেই।
হয় নেকি? তুমি এনে এনে এনেকে হাঁহি থাকা। কথা কোৱাৰ মাজত নাই মই গ'ম পাওঁ ন।
আচ্ছা আচ্ছা ভাল কথা।
বাৰু তুমি খানা চানা বনাব জানানে নাই?
জানো অলপ চলপ।
কি কি বনাব জানা।
আহ কণী, দালি, ভাত আদি ইত্যাদি।
তুমি কণী বনাব জানা।
জানো জানো।
অমলেট বনাব জানানে? বইল কণী
দুটাই জানো।
অ'। তুমি অমলেট কেনেকে বনোৱা। মোক এবাৰ পদ্ধতিটো শিকাই দিয়া চোন
অ প্ৰথমতে কণীটো মানে ভাঙি লও তাৰ পিছত তাতে, আহ সোৱাদ অনুসৰি নিমখ দিওঁ আৰু বাকী সামগ্ৰী বিলাক দিওঁ। যেনেকৈ পিঁয়াজ, পি‌য়াজ, ধনিয়া। পিয়াজ, ধনিয়া আদি অ' অ'।
কণী কণী ধনিয়াও দিয়ে নেকি?
অ বহুত জেগাত দিয়ে।
তুমি তুমি কণিত আগতে গিলাচতে গুলি লোৱা নে কণীটো এক একেবাৰে ভাঙিকেনে কেৰাহীত তেলত ভাজি দিয়া।
ফাৰ্ষ্ট ভাঙিলো
গিলাচত ভাঙি লোৱা
অ' অ'।
তাৰপিছত মানে কণীটো চামুচেৰে ভাঙি লোৱা নে কি?
অ', হয় হয়, তাৰপিছত কণীটো মিক্স কৰিলো।
অ', তাৰপিছত খাই এ, পিয়াজ, নিমখ, তাৰপিছত ধনিয়া ই দি কেতিয়া দিয়া, তেতিয়াই দি দিয়া নে?
অ', তেতিয়াই দি দিওঁ তেতিয়াই দি দিওঁ, মিক্স কৰাৰ আগতে।
মিক্স কৰাৰ আগতে দি দিয়া।
অ
ঠিকেই আছে, হালধি দিয়া নে নাই কণীত?
অ' অলপ চলপ দিওঁ বেছি নিদিওঁ।
তুমি এবাৰত কেইটা কণী খোৱা।
দুটা তিনটা।
হাঁ।
দুটা- দুটা।
দুটা তিনিটা কণী খোৱা।
অ'।
অ' ভালেই দিয়া কণী খাবও লাগে হয়নে।
হয়- হয় একদম।
কণীত বহুত প্ৰ'টিন থাকে।
অ' আচ্ছা- আ
এটা কণীত কিমান প্ৰ'টিন থাকে তুমি মোক কোৱাচোন।
অ' এৰাউণ্ড টেন গ্ৰামছ নেকি।
নহয় এটা কণীত তোমাৰ ছয় গ্রাম প্ৰ'টিন থাকে।
আত্ছা।
তেনেকে হিচাপ কৰি লোৱা আৰু তোমাৰ গাৰ ওজন কিমান।
আ পঞ্চল্লিশ কিলোগ্ৰাম।
পঞ্চল্লিছ কিলো।
অ'।
তেনেহ'লে তুমি নাই কমেও পঞ্চাছ গ্রাম প্র'টিন খাব লাগে প্ৰতিদিনে।
আচ্ছা- আচছা ঠিক আছে- ঠিক আছে কালিৰ পৰা মই মানে কৰিম।
উম, তুমি কণী তিনিটা খোৱা তাৰ তাৰপিছত অকণমান পনিৰ খোৱা এতিয়া তুমি বাঢ়ি অহা ল'ৰা ন। হয়নে, তোমালোকৰ বয়সৰ ল'ৰা ছোৱালীবোৰ কিশোৰ- কিশোৰ বুলি কয় নিকি, মই যিমান জানো আৰু। গতিকে তোমালোকৰ এই বাঢ়ি অহা বয়সত আহ খাদ্য পুষ্টিকৰ খাদ্ খাদ্য খাব লাগে পুষ্টিকৰ আয় খাই পুষ্টিকৰ খাদ্য খোৱাটো খুব দৰকাৰী হৈ যায়। গম পাইছা।
উম, গতিকে তুমি কণী, মাছ, মাংস বেছ বেছিকে খাব লাগে দেই। আৰু মই যিমান শুনিছো তুমি এফ ফালে এনেও এটা খেলুৱৈ মানুহ হয় নে নহয়। ত' তুমিটো আৰু ভা ভালকেই খাব লাগে ক'ব গ'লে।
অ', আচ্ছা ঠিক আছে- ঠিক আছে।
তুমি মাংস খোৱা নে নাই মাংস সপ্তাহত কেইদিন খোৱা।
আ দুদিন দুদিনমান।
অকল দুদিন খোৱা।
মাংসতকৈ বেছি মাছ খাওঁ মাছ অ কিজানি সদায়ে খাওঁ।
অ' মাছ প্ৰতিদিনে খোৱা।
অ'।
অ' মোৰ মাছক লৈ বৰ ইমান আ জ্ঞান নাই বাৰু।
আচ্ছা-আচ্ছা।
আৰু গতিকে আমি মানে আমাৰ চিভিল ইঞ্জিনিয়াৰিঙত এটা বিষয় পঢ়োঁ।
হয়য়ে।
মানে লেতেৰা পানী।
অ আচ্ছা।
পানীত যে প্ৰদূষণ হয় আমাৰ পানীৰ যিখিনি। চৰ্চছে আছে। ধৰি লোৱা লেকচ হওক তোমাৰ নদী হওঁক। সেইবিলাক যেনেকে প্ৰদূষিত হৈ গৈছে আজিকালি। সেই প্ৰদূৰ্ষণ প্ৰদূ্ষণ কাৰণে মাছ বিলাকতো আজিকালি। আহ কিছুমান আহ নাথাকিবলগীয়া বস্তু। টো আছে যেনেকৈ তোমাৰ হেভি মেটেলেছ। কিছু কিছু প্ৰদূষিত বস্তু মাছতো পোৱা যায়। সৰু মাছ বিলাক ডাঙৰ মাছে খায়। ডাঙৰ মাছবোৰ আমি খাওঁ। ত' এনেকে এনেকে সেই সৰু সুৰা মাছৰ পৰা যিখিনি আমি প্ৰদূষিত। বস্তু সেখিনি মানে মানুহৰ গালেও বিয়পি যায়।
অ আচ্ছা।
বুজি পাইছা। ত' সেই কাৰণে মই মাছটো খোৱাটো ইমান মই প্ৰে। চাৰ নকৰো উ। কিন্তু আজিকালি মাংসটো মা মাংসটো তোমাৰ। উ অলপমান বস্তু মিলোৱা থাকে তোমাৰ মাছ। কতো বস্তু মিলোৱা থাকে ত' চবতে না কিবা না কিবা থাকেই আৰু মানে ভেজাল গম পাইছা। ত' এতিয়াতো নাখালেও নহয় হয় নে।
হয়, হয়।
তুমি ডাঙৰ হৈ বিজ্ঞান শাখা লম বুলি ভাবিছা নেকি?
একোৱে ভাবা নাই এতিয়া ভাবিম পিছত।
পিছতকৈ ভাবিবা।
আহ।
ঠিকেই আছে কিন্তু তোমাৰ। আহ এতিয়া তুমি কাইলে আহ। অহা বছৰ তুমি নৱম শ্ৰেণীত।
হয়, হয়।
নৱম শ্ৰেণীৰ পিছত কিন্তু ভাবিবলগীয়াই হ'ল তুমি কোনটো বিষয়ত যাবা হয় নে।
হয়, হয়।
গতিকে এতিয়াৰ পৰা ভাবি থোৱাতটো ভাল আৰু বাকী। পঢ়া শুনাও কৰা অকমান নিজৰ খেলটোও বজাই ৰখা হয়নে।
হয়। হয়।
অলপ লগৰ ল'ৰা ছোৱালীৰ লগত ওলাই মেলিও যোৱা হয়নে।
অ ঠিকে গৈছে, ঠিকে গৈছে।
ফুৰা মানে বাল্যকালত তোমাৰ মেমৰিজ বনোৱা। এইবিলাকে তোমাৰ জীৱনৰ তুমি যেতিয়া ডাঙৰ হ'বা ন এইবিলাক। দিনেই তোমাৰ মনত পৰিব গম পাইছা। উম পঢ়াটো কিন্তু বজাই ৰাখিবা দেই। মই এতিয়া ভালকে নপঢ়ি কেনে বহুত পচ। তাইছোঁ। মই নিবিচাৰোঁ যে মোৰ নিচিনা ভুল তুমি কৰা। হয় নে বিকজ তোমাৰ এতিয়া জীৱনটো আৰম্ভ হ'ব লৈছে হয় নে। এতিয়া তোমাক যেনেকে মই বুজাইছো মই মোৰ সৰু সুৰা যিবিলাক ভাইটি ভন্টি থাকে মই সকলোকে এইখিনি কথাই বুজাও। যাতে মোৰ ভুলটো তেওঁলোকে নকৰক, বুজি পাইছ
আচছা, আটছ অ', পাইছো- পাইছো। ঠিক আছে দিয়া মই আৰু পিছত ফোন কৰিম।
হা হা- হা।
অ ঠিক আছে মই পিছত ফোন কৰিম এতিয়া ৰাতিও হ'ল।
অ'- অ' ঠিক আছে দিয়া আমি পিছত কথা পাতিম হা।
অ', ঠিক আছে।
ঠিক আছে দিয়া অ'কে।